নমস্কাৰ।
অঁ, নমস্কাৰ।
কি খবৰ?
এই ভালে, আছোঁ আৰু দিয়ক। আপোনাৰ?
আৰে, আছোঁ দিয়ক আৰু, এয়া। মোৰ আপোনাৰ ফাৰ্মাচীখন বা কামৰ মতেই আপোনাৰ ব্যস্ত হৈ আছোঁ।
অ, হয় নেকি?
হয়।
অ, আপুনি ফাৰ্মাচী খুলিলে নেকি?
অ, খুলিলো।
অ। ভালে কৰিলে দিয়ক। আপোনালোকে সেইডোখৰ ফাৰ্মাচী এখন লাগে, নহলে মানুহ ইমান দূৰত- দূৰত যায়। ঔষধ পাতি আনিবলৈ।
হয়। মানে আপোনাৰ এইফালে মানে আমাৰ যিখন ফাৰ্মাচী এইখন মানে বহুত দূৰৰ দূৰৰ পৰা আমাৰ গ্ৰাহক আহে।
হয় হয়, ভালে কৰিলে আপনালোকে
কেতিয়াও আমি অশান্তি নকৰোঁ মানে আমি ভাল ভাল আপোনাৰ ঔষধে দিওঁ।
হয়।
সেইকাৰ বাবে আমাৰ মানে আপোনাৰ মানুহে আমাৰ ফ্ৰামাচী খনত আহে।
হয় হয়, ভালে কৰিলে দিয়ক।
হয় হয়, ফাৰ্মাচীখনত বাৰু আপোনাৰ দুই লাখ, তিনি লাখ মান টকা ইনকাম হয় বাৰু।
অ মাহেলী নে?
অ হয় মাহিলী নহয় মানে আপোনাৰ পোন্ধৰ দিন, দছ দিনৰ মূৰে-মূৰে।
অহ ভালে দিয়ক। বাট' দি যি মানে এম্বুলেঞ্চ এখন গৈছে মানে দে খিয়ে ভয় লাগি গৈছে। কি ক'ব সিফালে নি আছে বাৰু গুৱাহাটীলৈ কিন্তু এতিয়া ধৰক বাটতে বানপানীয়ে নিকি? যোৰাবাটতটো বানপানীয়ে হৈ থাকে বাৰ মাহে, বৰষুণ পৰিলে এজাক বৰ ষুণতে বানপানী হৈ যায়।
হয় হয়, মোৰ মানে আপোনাৰ দাদা বৰ দাদাহঁতে মানে ফাৰ্মাচীৰ লগতে জড়িত, বুইছে? সেইবাবে মানে আমাৰো এইটোৱে আপোনাৰ আক' এটা ব্যৱসায় হৈ গ'ল।
ভালে কৰিলে। ইমান দূৰলৈ যাব লাগে এতিয়া ওচৰতে
হয় হয়। আমি মানে মানুহক মানে গ্ৰাহক হিচাপে নহয়, বুইছে? এজন বন্ধু হিচাপে চাওঁ মানে।
অ, ভালে কৰে দিয়ক।
হয় হয়। সেয়াই মানে আপোনাৰ। পিছে আপোনালোকৰ চাহ বাগান ভালে চলি আছেনে বাৰু?
অহ চলি আছে বৰ্তমান এতিয়া পাতবোৰ মানে কি কোমল পাতটো মানে গজিছে হে, ডাঙৰ হোৱাই নাই। এতিয়া মানে কাম বন্ধই হৈ আছে।
লাইন টো নাজানো, হয় হয়।
সেইকাৰণে শ্ৰমিকসকল অকমান এইকেইদিন ৰেষ্ট লৈছে আৰু। আকৌ যেতিয়া আকৌ যেতিয়া নতুন নতুন পাত ওলাব কুঁহি পাতটো যেতিয়া ওলাব তাৰপিছত আকৌ আকৌ
আপুনি মানে যিটো, হয় হয়, আপুনি মানে চাওঁক চাহ বাগান খন মানে এতিয়া যে কিনিলে হয়, চাহ বাগান খনৰ মানে আপুনি অলপ মান বি তাৰ লগতে আপুনি লাগি থাকিব লাগিব।
হয় হয় আপুনি ঠিকে কৈছে। ক'ব বহুত পানী দিব লাগে।
সেইটোৱে আৰু মানে আপুনি সময়টো চাহ বাগানখনত দিব লাগিব, বুইছে?
হয় হয়।
আপুনি অলপমান কষ্ট কৰিব লাগিব। কিবা এটা ফল পাবলৈ হ'লে
হয়।
সেইকাৰণে মানে
মানুহে পোৱা নাযায় আজিকালি কামত লগাবলৈ। এ কি হৈছে জানো মানুহবোৰ। ভাটাতহে কাম কৰিবলৈ বিচাৰে, মানে চাহ বাগানত মানে চাফ চিকুণ কৰিবলৈ কাৰণে নাহেই।
হয়।
ভাটাত কি ভাল পায়, এতিয়া ইটা বনাই।
হয় হয়, আমাৰো আপোনাৰ চাহ বাগান আছিলে।
হয়।
কিন্তু আমি চাহ বাগানখন বেছি দিলোঁ বুজিছে।
অ' কিয় বাৰু।
মানে মানে, মই বেচা নাছিলোঁ, মোৰ দেউতাই বেছি দিছিলে।
অ', হয় নেকি?
আমাৰ মানে, আমাৰ মানে কমেও মানে আপোনাৰ আপোনাৰ পোন্ধৰ বিঘা বিছ বিঘা মানৰ চাহ বাগান এখনেই আছিলে।
হয়।
মোৰ মানে মাজত সৰু আছিলোঁ মই, তেতিয়া মানে মোৰ দেউতাই মানে চাহ বাগানখন বিক্ৰী কৰি দিলে।
হয়।
আৰু চাহ বাগানখন বিক্ৰী কৰি পেলাই মানে এটা এন জি অ'
হয়।
মানে এটা এন জি অ' মানে চাহ বাগান খনন বিক্ৰী কৰা যিটো ধন ৰা মানে তাৰ আধা আধা শং আধা শংখ্যক ধন ৰাশি এ এন জি অ'টোত দি দিলে বুজিছে।
অ', ভালে কৰিলে, ভালে কৰিলে, দিয়ক বহুত ডাঙৰ মানে ভাল এ ভাল কাম এটাক মানে হাতত ললে। বহুত ডাঙৰ ভাল কাম এটাক কৰিছে।
হয়, মানে মোৰ দাদাও যেতিয়া ঢুকোৱা সময়, আগমোহূৰ্তলৈকে এই কথাষাৰ আমাক কৈ গৈছিলে যে, এই চাহ বাগান খনৰ ধনৰাশিটো আধা মানে, আপোনাৰ যিবিলাক ল'ৰা ছোৱালী মাক বাপেক নেথাকে যিবিলাকে মানে আপোনাৰ মানে ভোকত মৰিব লগা হয়।
হয়।
ভোকত আপোনাৰ শিক্ষা নথ শিক্ষাৰ কাৰণে আপোনাৰ অসহায় হৈ পৰে, সেইবিলাক ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীক কাৰণে এটা কিবা এটা যেন কৰিব পাৰে, সেইখিনি ধনৰাশিৰে।
অ', ভালে কৰিলে দিয়ক।
তাৰপিছতে আমি আপোনাৰ হয়, আগতেতো আপোনাৰ আমাৰ গাঁৱতে বাৰু আমাৰ ফাৰ্মাচী আছিলে।
হয়।
এতিয়া আপোনাৰ আমাৰ বহুত বহুত আপোনাৰ জিলাত আছে আমাৰ ফাৰ্মাচী। আপোনাৰ সাতখনমান আছে ফাৰ্মাচী।
ইমান চম্ভালে কেনেকে আপোনালোকে? কেনেকে চম্ভালে? এ, মানে কেনেকে চাম্ভালে, অত সাত জেগাত ফাৰ্মাচীখন?
মানে আপোনাৰ কি কৰিব, আমি মানে মেনেজাৰ ৰখাও আৰু।
হয়, আপোনালোকৰতো চিচি কেমেৰা থাকেই ন?
আমি মানে আপোনাৰ কাম কৰা মানুহৰ আপোনাৰ মাহিলী আপোনাৰ পোন্ধৰ হাজাৰৰ পৰা ওঠৰ হাজাৰ টকা দৰমহা দিওঁ। আৰু চ'ব আপোনাৰ এইবিলাক বি এ, বি এ পাছ কৰা
হয়
যিবিলাক মেনেজাৰ চম্ভালে, আৰু আপোনাৰ এম এ পাছ কৰাও আছে কেতিয়াবা মানে ফাৰ্মাচীত মানে এনে কিছুমান মানুহ আহে, আপোনাৰ হেৰি কৰে
ভালে কৰিছে দিয়ক, কাৰণ যিবোৰ জেগাত ফাৰ্মাচী নাই, মানুহে ধৰক
মানে আপোনাৰ চাওক
ওচৰৰ হলে ধৰক অ সুবিধাও হয় দিয়কচোন বিপদে আপদে এটা ঘপককে মেডিচিন এটা আনি খাবলৈ কাৰণেও
হয়, হয়, দেউতা মানে আপোনাৰ এতিয়া, দেউতাও লাগি থাকে বাৰু ফাৰ্মাচীত।
হয়
কিন্তু আপোনাৰ দেউতাও কিমান লাগিব কও‍ঁকচোন, সাতখন ফাৰ্মাচী
হয়
আৰু সেইকাৰণে মানুহ ৰাখিবলগীয়া হৈছে আৰু। আৰু আজিকালি মানে মানুহৰ ওপৰতো ইমান ভৰস সা কৰিব নোৱাৰি।
অ', ঠিকে কৈছে, নোৱাৰি ভৰসা কৰিবলৈ।
মানুহে মানে
আপোনালোকে কাম এটা কৰিবচোন, ফাৰ্মাচীবোৰত ডক্টৰ আনি আনি ল'বচোন। ডক্টৰ বহুৱা চিষ্টেমটো কৰিব।
হয়
ধৰক স্কিনৰ ডক্টৰ, বেবী ডক্টৰ বেলেগ ধৰক বেমাৰৰ চকু ডক্টৰ, কিবা ডক্টৰ, বহাই বহাই দিব আৰু অ', হয়নি, গোটেই কেইখনতে বহে?
গোটেইকিইখনত নহয় মানে, মোৰ মানে আপোনাৰ তিনিটামান ডক্টৰ বহে। আৰু এটা মোৰ ভাইটি আছে, মোৰ ভাইটিটোৱে মানে মই এবাৰ ডক্টৰ ডিগ্ৰী সি শেষ কৰিলে
হয়
এবাৰ সি আমাৰ, আমাৰ বাকী তিনিখন ক্লিনিকতে সি বহে।
হয়
শনিবাৰে, মঙ্গলবাৰে, বৃহস্পতিবাৰে।
হয়
সেনেকে চলাই আছোঁ আৰু
অ', বাকী, বাকী, ফাৰ্মাচী বিলাকতো মানে এনেকে বহাই দিবচোন, আনি পেলাই এনে আপোনাৰ ফাৰ্মাচী, আপোনাৰ ফাৰ্মাচীত এনে কি কি ডক্টৰ বহে বাৰু?
আপোনাৰ মানে আমাৰ ফাৰ্মাচীত বহু মানে আপোনাৰ বাৰ লৈ কথা সোমবাৰে আৰু শুক্ৰবাৰে
নহয় স্কিনৰ ডক্টৰ নে, বেবী ডক্টৰ নে, কিহৰ ডক্টৰ? অ'
বুইছে
অ', হয় নেকি?
হয় সোমবাৰে আৰু শুক্ৰবাৰে আমাৰ ইয়াত গেষ্ট্ৰলজিৰ, ডক্টৰ বহে তাৰপিছত বৃহস্পতিবাৰ আৰু শনিবাৰে, আমাৰ থেৰা আপোনাৰ থেৰাপি ডক্টৰ বহে।
এইটো বহুত ভাল কাম কৰিছ দেই। এই ধৰক থেৰাপিটো মানুহে লব লাগে ধৰক এইবিলাক,
বুধবাৰে আপোনাৰ ৰেডিঅ'লজি বহে আমাৰ ইয়াত।
এইটো কিহৰ ডক্টৰনো?
হয় আমাৰ ইয়াত মানে আপোনাৰ বাৰ সলনি হোৱাৰ লগত আমাৰ ইয়াত মানে আপোনাৰ, বহুতো ডিপাৰ্টমেন্টৰ ডক্টৰ আহে যেনে মানসিক, ভাবে তাত তাৰপিছত শাৰীৰিকৰ আপোনাৰ হাৰ সাৰৰ পৰা লৈ পেলাই, জ্বৰৰ পৰা লৈ পেলাই মাথাৰ বিষ চকুৰ যদি দৃষ্টিগ্ৰস্তত, টা আপোনাৰ কম,
হয় হয় চকু ডক্টৰ আৰু,
হয় সেনেকুৱা ডক্টৰো বহে।
অ হয় নেকি ভালেচোন তেনেহলে মানুহো চাগে বহুত ন মানুহো চাগে লাগে। বহুত হয় চাগে, আপোনালোকৰ তেনেকেনে বুক কৰিব লাগিব তেনেহ'লে এদিন দুদিনৰ আগত,
হয় আমাৰ মানে আপোনাৰ সাতখন ফাৰ্মাচীত আপোনাৰ কমেও মানে আপোনাৰ, কমেও আপোনাৰ মানে পঁয়ত্ৰিশজনতকৈও কম নহয় বেছিহে হ'ব চাগে, ত্ৰিশজনমান মানুহ আপোনাৰ আমাৰ ফাৰ্মাচী সাতখন ফাৰ্মাচী চম্ভালি আছে।
অ হয় নেকি,
হয় হয়। আৰু আমাৰ চব নিজৰ মাটিতে বাৰু আমি ফাৰ্মাচী কেইখন বহাইছো। হয় হয় সেইটোৱে হয় হয়।
এনেকে মানুহৰ ধৰক ওচৰে পাজৰে ধৰক বহালে হেৰি কৰিলে সুবিধা হয় দিয়ক হয়, এতিয়া ধৰক আমাৰ ইয়াত, নাই আপোনালোকে ইয়াত এখন বঢ়াইছে এতিয়া সুবিধা হৈছে আমি দূৰত যাবলৈ নালাগে।
নিশ্চয় নিশ্চয় সেয়াই আমি মানুহৰ সুবিধা হিচাপে আপোনাৰ বহাইছোঁ।
হয় হয়।
হয় সেয়া মানে আমি মানে আপোনাৰ আজিকালি কিছুমান, এতিয়াও আপোনাৰ কিছুমান গাঁৱত আপোনাৰ ফাৰ্মাচী, কিছুমান আপোনাৰ ঔষধৰ বাবে মানুহৰ মৃত্যু হৈছে।
হয় হয় এই, নকব আৰু দিয়ক ভুচি মালবোৰ বেচে, মানে দামী দামী মেডিচিন কিন্তু কাম নিদিয়ে আপোনাৰ।
হয়। হয়।